হেল্ল'! অ' কোৱা? কি কৰি আছা?
মই এয়া ঘৰ গুচাই আছো তুমি।
মই যে ৰাস্তাত ওলাইছো অলপ।
অ কিয় কোৰোবাত গৈ আছা নেকি।
নাই এনেই অলপ ভাতি আছো ৰাস্তাত, দোকান যাম একো আনিম খাওক খাবৰ কাৰণে চিপছ চিপছ।
আচ্ছা
কোৱা পিছে ৰান্ধিলা নে?
অ ৰন্ধা বঢ়া হল এতিয়া দাদা আহিব পিছত ভাত খাম।
কি ৰান্ধিছা?
মই দালি বনাইছো আৰু এটা ভাজি বনাইছো আৰু একো বনোৱা নাই। ইমান গৰম আৰু কি বনাওঁ।
অ ঠিকেই আছে। মইউ ৰাস্তাত আছো ইমান গাড়ী। ৰাস্তাত ইমান ই নাই ৰ'দটো বাট তাপটো বহুত লাগি আছে।
উ মো ফোন আহি আছে।
অ
মোৰ ফোন আহি আছে।
অ কাটি দিয়া।
কোনে কৰিছে? কোনে কৰিছে?
হেল্ল' অ কোৱা?
কোনে কৰি আছে?
পা
অ মা কই আছে?
উম
ঠিক টাইমত।
অহ ঠিক টাইমতে কল কৰে চবে। আকৌ কৰিলেই তাৰপিছত কবা।
আকো কৰিছে হেল্ল' হেল্ল' অ তুমি কাতি দিয়া ছোন।
তুমি কলটো উঠা মানে ৰিচিভ কৰা মাক।